অ'
কি কৰি আছা তুমি?
আছো এই চাহ খাই উঠিলো অলপ আগতে, তুমি?
অ', মইও আছে এনে গৰমে
চাহ খালা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' অ'। এ তাকে নেটৰ কাৰণে দেখোন শুনাই নাপায়।
নেটৱৰ্কৰ প্ৰবলেম
উম, চাহ খালা?
অ', খালো
কিহেৰে খাইছা?
এ আমাৰ এইটো বুট ভাজা কৰি দিছিলে তাতে হোষ্টেলত।
অ', আমাৰো আজি সেইয়ে আছিল বাৰু, ভালকে বনাই নে?
এনে আৰু এনেকে কিটান বা ভাল হয় কিটান বা এনেকায়ে যিবোৰো মানে। মান ভাল নালাগে খাই ইমানো।
আহ।
দিবলাগে আৰু উপায় নাই।
তাকে আজি বহুত গৰম ন'।
অ'। অ', অলপ সময় বৰষুণ দিছিলে এৰাৰ পিছত আৰু আকৌ এতিয়া গৰমে পৰিছে।
উম তাকেইেতো।
ক্লাছ হৈ আছে?
অ', হৈ আছে।
কি কি ক্লাছ হয় আছে?
কি কি মানে এম এছন ওৱান আৰু টুৰ বেছি হয় আৰু। মেণ্টেলৰ মাজে মাজে হয় চাইল্ডৰো মাজে মাজে হয় এনেকে। আজি মানে চাইল্ডৰ হেৰি নাছিলে মেম জনী নাছিল ডিউটি গৈছিল সেইকাৰণে আৰু কল এম এছ এনৰে হ'ল আৰু।
অ', অকল এম এছ এনে হৈছে নেকি আজি ক্লাছ?
অ'। মানে ছাৰ বেলেগ বেলেগ ছাৰ মেডাম বেলেগ বেলেগ নহয়। হ'লে সেনেকে আৰু এমেজনৰ ওৱান টু হৈছে। তিনিতা চাৰে তিনি তা মান ক্লাছ হ'ল আৰু।
অ', নটা বজালৈ হয় ন'? নটা বজাৰ পৰা হয় ন' ক্লাছ? হেল্ল'। হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!
অ'।
অ' হেল্ল' এই শুনাই পোৱা নাছিলে। কিয় বা নেটৱৰ্ক কিবা হৈ আছে নেকি?
উম অ' আমাৰ নটাৰ পৰাই হয় তোমালোকৰ হয় নে?
অ' আমাৰো নটাৰ পৰাই হয় মোৰ মানে মেকআপ ডিউটি আছিলে দুদিন মেকআপ ডিউটি শেষ যোৱাকালি কৰিলো আজি কৰিহে কৰি হৈছে আজি। তাৰ পিছত কালিৰ পৰা ক্লাছ আছে আৰু ক্লাছ যাব লাগে।
পিছে হেৰি চান্ডে চান্ডে যে যাব দিছিলে মেকআপ যেতিয়া কাক কাক যাব দিছে?
এইটো চানডে চানডে টো যাৰ যাৰ আৰু আছে বাকী মেকাপ ডিউটি টো সেইটো যাব দিছে যাৰ যাৰ আৰু বাকী আছে। মোৰ দুদিনে আছিলে অ'
ঠিকে আছে দিয়া পিছে নহলে আৰু বহুত খৰচ হ'ল হয় ন চানডে চানডে গ'লে আকৌ।
অ' অ' সেইটোয়ে তাৰ মানে আমাৰ ফাষ্ট ইয়েৰ ডিউটি চব আছে তাতে মানে বাছত একেলগে যাব দিছিলে আমাৰ সেইটোতে মানে এতিয়া ম গাড়ী ভাড়াটো ভাল হৈছিলে আৰু মানে সিহঁতৰ লগতে তেনেকৈ যাব দিয়াৰ কাৰণে সিহতৰ আৰু শেষ হোৱা নাই না আছে চানদে যাব লাগে আৰু। হেল্ল' শুনিছেনে নাই? হেল্ল'